বন্ধু কেনে আছা তুমি
ভাল ভাল তোমাৰ
মইয়ো আছোঁ আৰু ভাত পানী খালানে নাই
এই খাম আৰু এতিয়া
অ কিহে বনাইছে?
ইয়াৰ নৰ্মেল খাদ্য
হয় নেকি দালি, ভাত, ভাজি
দালি-দালি, ভাত, ভাজি
অ ঠিকে আছে বাৰু কাইলে মানে আমাৰ শিক্ষামূলক ভ্ৰমণৰ মিটিংখন আছে শুনিছা নাই তুমি
তাকে গ্ৰুপত পাইছোঁ তাকে মোৰ তোমালে কল কৰাৰ কথা আছিলেই
অ ঠিকে আছে বাৰু ময়ো সেইকাৰণে ফোন কৰিছো তোমালৈ এবাৰ কলে যোৱাৰ কথা কৈছে বাৰু
এ চাৰে তিনিটামান জেগাৰ নাম কৈছিলে এনে কাজিৰঙা, শ্বিলং এ উমানন্দ মন্দিৰ এনেকে যোৱাৰ কথা কৈছিলে
আচ্ছা ভাল লাগিব দেই এনেকে কাজিৰঙা, কাজিৰঙা গলে ভাল লাগিব চাগে ন তাত ফুৰিবলেতো বহুত পাম মোৰ মতে শ্বিলং গ'লেও ভাল লাগিব কাজিৰঙা গ'লেও ভাল লাগিব তাত নতুন নতুন শিকিব পাৰিম
অ শ্বিলঙৰ ধুনীয়া ধুনীয়া জেগা আছে চাবও পাৰিম নতুন নতুন বস্তু চাবও পাৰিম ভাল লাগিব গলে
হয় হয় আমাৰ বিভাগৰ সকলো ছাত্ৰ ছাত্ৰী যাব নে কি
বেছিভাগেই যাব বুলি কৈছে এতিয়া কিছুমানৰ পৰীক্ষাৰ সমস্যা আছে এতিয়া কি হয় বা
আচ্ছা এতিয়াতো যাবলেতো অলপ দূৰ হ'ব ন তাতো খৰচ পাতিটো হ'ব কিমান মান হ'ব বাৰু ছাৰহতে কিবা কৈছে নেকি পইচাৰ কথা
ছাৰহঁতে পাঁচ হাজাৰ মান টকা বুলি কৈছিলে এতিয়া ছাৰহঁতে কি কেনেকে কি কৰে বা চবে ছাত্ৰ ছাত্ৰী এতিয়া মানে নে নামানে
সেইটোৱে ঠিক আছে বাৰু তাতকে বেছি হ'লেতো চবৰে প্ৰব্লেম হব ন পাঁচ হাজাৰ চাৰি হাজাৰতো লাগিব অলপ দূৰলে ফুৰিবলে হলে যাতায়তৰ থকা খোৱা খৰচৰ সেইবোৰতো লাগিব কিবা এইবোৰ অন্তৰ্ভুক্ত কৰিছে নে খোৱা বোৱাতো নে সেইটোও নিজৰ চাৰি হাজাৰ টকাৰটো
এ ছাৰহতে কৈছে বোলে হেৰি উম ছাৰহতে তাত মানে খোৱা কথাৰ ব্যৱস্থা কৰিছে মানে ছাৰহতৰ ফালৰ পৰা খোৱা খুৱাও বুলি কৈছে এতিয়া কি হয়
আচ্ছা মানে চাৰি হাজাৰ টকাতে সকলো হৈ যাব মানে
অ চাৰহতে কোৱা মতে চাৰি হাজাৰ টকা লব আৰু খোৱা বোৱা চাৰহতৰ ফালৰ পৰা দিব বুলি কৈছে মানে আমি দিয়া পইচা যে
অ ছাৰ মেমহতে কিবা বিশেষ কিবা নিৰ্দেশ চিদেশ দিছে নেকি আকৌ বেলগকে
বেলেগ মানে পানী পানী বটল চানী বটল লৈ যাব গৈছে ছেফটি টো মেইন আৰু ভালকে যাব কৈছে আৰু
আৰু কিবা আইডেণ্টি কাৰ্ড কলেজৰ এইবোৰ ঔষধ পাতি এইবোৰ নিবলৈ কৈছে ন
ঔষধ পাতি মানে হেৰি আৱ আইডেণ্টি কাৰ্ড টো লৈ যাবা সেইটো ভাল আৰু
আচ্ছা
কিবা বস্তু চাব লগা থাকিলে কমতে হ'ব
অ কাপোৰটো কেনেধৰণৰ লব কৈছে ইউনিফৰ্ম নিব কৈছে নে নে হেৰি কিবা তোমাৰ নৰ্মেলতো যোনটো ঘৰৰ মানে ফুৰিবলে যোৱা কাপোৰ যিহেতু শিক্ষামূলক ভৱন ন সেইকাৰণে কিছুমান ইউনিফৰ্মো কৰিব পাৰি যে ইচ সুধিছিলে নেকি কিবা
সেইটো কোৱা নাই এতিয়ালৈকে গ'লেহে গম পাম মানে ছাৰহতে কবহে মানে যোৱা দুদিনমানৰ আগত
হয় নেকি এইটো কিমান তোমাৰ মানে ট্ৰিপটো কিমান দিনৰ হ'ব এনে অনুমান
আ তিনদিন চাৰিদিন মান বুলি হ'ব বুলি কৈছে
অ ঠিকে আছে তেতিয়া বহুত ভাল দেই একদম পুৰা বহুত দিনৰ মূৰত বহুত সকলো একেলগে মানে সময় কটাব পাৰিম নহ ফুৰিব পাৰিম
সেইোৱে ভাল দেবৰ চবেই এটা স্মৃতি জড়িত হৈ থাকিব গ'লে ফুৰিব ভাল ভাল জেগা চাবলৈও পাম
অ ক্লাছৰ বাহিৰেতো এনেকুৱা ভ্ৰমণত বহুত স্মৃতি দিয়ে ন তোমাৰ কিমান বছৰ হ'ল একেলগে যোৱাই নাই আমি কেইটা ফুৰিব লাগিব ধুনীয়াকে মজা কৰিম একদম মস্তি
ভালকে হাঁহি ফূৰ্তি কৰি গান ধেমালি গোৱাৰ মাজেৰে যাব লাগিব আৰু
শুনাচোন কথা এটা
কোৱা
আমাৰ মানে যোৱাটো কিহত হব ছাৰহতে মেমহতে কিবা কৈছে নে বাছত যাব নে ট্ৰেইনত যাব
ছাৰহতে কৈছে বাছতে যোৱা প্লেন বনাইছে আৰু
হয় নেকি উম মোৰ মানে ট্ৰেইনত যাবলে পুৰা মন আছিলে ন ট্ৰেইনত ইমান উঠি পোৱা নাই অকল এবাৰে উঠিছিলো
অ যোৱাহতে ভাল লাগিলহেতেন চবে লগতে বহি মেলি এটা এটা ডবাৰ ফুৰ্তি কৰিলোহেঁতেন
কিন্তু হেৰি হয় ন ট্ৰেইনৰ পৰা আকৌ একস্তাকে যাব মানে ট্ৰেইনৰ পৰা আকৌ যাব লাগে বেলেগ গাড়ী লৈ পেলাই ভাড়া কৰি
আচ্ছা সেইটো সেইকাৰণে ছাৰহতে কলে বোলো এ হেৰিতে যে বাছ ল বাছ লোৱাৰ কথাই পাতিছে আৰু
উম বাছতে এটা কথা ভাল হয় আৰু পুৰা গান চান বজাই ধেমালি কৰি যায় কৰি যাব পাৰিম ন গোট গোটেইখিনি একেলগে আমি গিটাই থাকিম অকল চাৰ-হঁত থাকিব ট্ৰেইনতটো বেলেগ মানুহ থাকিব
আমি চবে লগতে যাম আৰু কেমেৰা কেমেৰা লৈ যাবা নেকি
অহ জানো কেমেৰাটো এতিয়া মোৰ দাদাজনক সুধিব লাগিব দেই তেওঁ ভাড়াতহে দিয়ে মানে
অ কেমেৰাটো লৈ গ'লে ভাল হ'ব ভালকে ফটো চটো মাৰিব পাৰিম
সেইটোৱে মই ভাবি আছিলো মানে কেমেৰাটো নিয়াৰ কথা দাদাজনক মই কাইলে সুধিম বাৰু কিমান ল'ব পইচা মেলি পইচাটো আমি কেইটাই মিলি পেলাই মানে তুলি পেলাই দি দিম আৰু দাদাজনক
অ চা যদি কম দামতে যদি কৰি দিয়ে আৰু তেতিয়া আমি চবেই মিলি মেলি মিলি পেলে পইচাখিনি দি পেলাই লৈ ল'ম কেমেৰা এটা হয় নাই
অঁ কেমেৰা এটা লাগেই ন পুৰা ধুনীয়া ধুনাকে স্মৃতিবোৰ কেমেৰাত উঠাই আনিম ভিডিঅ'ও কৰিম লগতে উম সি খনে তাৰ মা মেমহতে কিবা উপস্থিতি এইটো কি বুলি এটেডেঞ্চ ল'ব নিকি
চা-হতে মানে যোৱাখিনি এটেডেঞ্চটো ল'ব লাগিব নহলেতো কোন আহিছে কোন নাই অহা সেটো সেইটো গম নাপাব নহয়
অ কিবা মোৰ মানে ল দাদাজনৰ দুৰণো আছে দেই ড্ৰণ নিবলে কিবা অনুমতি আছে নিকি মানে তাত জেগাটো উৰা উৰাব পাৰিম নাই
এতিয়া সেইটো ছাৰহঁতক সুধিব লাগিব ড্ৰণৰ কথা এনে এনেই জনামতে চা-হতে দিব চাগে ড্ৰুণ নিবলে কাৰণ
অ অ ঠিকে আছে মই চাৰহতে মানে আকৌ জেগাটো আকৌ ডাৰুণ উৰুৱা কিবা ৰেষ্ট্ৰিকশ্যন থাকিব পাৰে ন
অ সেইটোৱে মেইন কথা এতিয়া চাৰহতঁৰ লগত চাৰহতঁৰ লগত পাতিব লাগিব ভালকে এতিয়া নিলেও তাত উৰাব দিয়েনে
অ অ আমি যম যাম মানে ভ্ৰমণৰ মাজত কিবা শিক্ষামূলক কাৰ্যসূচী থাকিব ন উম যেনে মানে কিছুমান ইতিহাসৰ স্থানীয় ৰাই ৰাইজৰ ইতিহাসৰ ওপৰত আলোচনা কিছুমান মানে ভ্ৰমণৰ তথ্য সংগ্ৰহ সেইবিলাক থাকিব ন
সেইবোৰতো থাকিবই লাগিব কাৰণ আমি শিক্ষামূলক ভ্ৰমণ যাম কিছুমান কথা কিছুমান তথ্ থ আমি লৈও আনিব লাগিব চাৰহতে এচাইনমেন্টও দিব পাৰে নহয়
হয় হয় তাৰপিছত আকৌ ৰিপৰ্টো জমা দিব লাগিব ছাৰহত
সে জমা দিব লাগিব
উম
তেতিয়াহ'লে আমি চবেই আৰু বহী কাগজ নি পেলাই তাত হেৰি লিখিব লাগিব তোমাৰ টোকা লিখিব লাগিব
ঠিকেই কৈছা বাৰু খোৱাৰ বিষয়ে কিবা বিশেষ ব্যৱস্থা থাকিব নিকি তাত মানে ভ্ৰমণত
নিৰামিষ আমিষ দুটাই থাকিব মানে
অ ঠিকে আছে তেতিয়াহ'লে দি উম দুইটাই থাকিব অ কাইলে মিটিঙত হক সকলো কথা ক'ব চাগে ন
মই সময়তহে আহিম এতিয়া চাহঁতে কব চাগে
অ মোৰ অকমান দূৰ হয় যে মোৰ সময়মতে নাপাবগৈ পাৰো তুমি মোক কথাখিনি কবাচোন কি কি কয় ছাৰ মে মতে
ঠিক আছে বাৰু মই যদি সোনকালে পাওঁ তোমাক নিশ্চয় কম
অ আৰু এতিয়া তুমি এতিয়া তোমালোকৰ যে হেৰি এইটো কি বুলি কয় ঘৰৰ ওচৰত সিদিনাখন কিবা ল'ৰা দুটাই এক্সিডেণ্ট হল বুলি যে শুনিছিলো এতিয়া খবৰ কি
অঁ খবৰ এতিয়া নৰ্মেল অৱস্থাত আছে আৰু বিশেষ ইমান হ'ব নাপালে
অঁ এটা ভৰি ভাগিলে বুলি শুনিছিলোঁ
অ এটাই ভৰি ভাঙিলে আৰু এটাই হাতত দুখ পাইছে
এইবোয়ে এ কাক ভা আচ্ছা এতিয়া সেয়াই কোনেপ কিমান পথ দুৰ্ঘটনা হৈ থাকে যতে ত'তে এহেটি চাগে পুৰা উম স্পীডত বাইক চলাই আহিছিলে চাগে ন
অলপ চাগে স্পীডতে আছিলে ডক্টৰে ডক্টৰে ৰিপৰ্ট দিয়া মতে নৰ্মেল বুলিয়ে কৈছে আৰু তেতিয়া মানে কিন্তু হায় এটা হাত ভাঙিছে যে অলপমান কষ্ট হৈছে যেনিবা
হয় হয় হয় এতিয়া মানে এইবোৰ ফুৰিবলে যোৱা এতিয়া ভ্ৰমণৰ কাৰণেও সতৰ্ককে যাব লাগিব ন আমি শিক্ষামূলক ভ্ৰমণত যাম মানে আজিকালি ধৰিবই নোৱাৰি কোনে কাক খুনিয়াই দিয়ে যিমান ভাল হৈ থাকিলেও মানে বেলেগে পাছফলৰ পৰা খুনিয়াই হলেও কিবা এক্সিডেণ্টটো কৰাই মানে এনেকুৱা হৈ যায়
সেইটোৱে নিজে ভালকে গ'লেও বেলেগ এটা হেৰি হ'লেও মাৰি মাৰি দিয়ে সেইকাণে সাৱধানকে লাহে লাহে নিয়মানুমাতি যা যাব লাগিব আৰু নিয়ম চম মানি মেলি ভালকে যাতে চেফটিটো মেইন আউ হয় নে কি কোৱা তুমি
হয় হয় চেফটিটো মেইন
হয়
হয় বহুত যিখনে দুৰ্ঘটনা হৈছে এতিয়া সৰু সৰু ল'ৰা ছোৱালী বিলাকক মানে এইবোৰ বাইক চাইক বোৰ চলাবলৈ দিব নালাগে ন যাৰ লাইচেন্ঞ্চ নাইকিয়া ওঠৰ বছৰ হোৱা নাই
এতিয়া আগতকে এক্সিডেণৰ সংখ্যাটোও বাঢি গৈছে দেখিছা নাই
হয় হয় আমাৰ এতিয়া মানে হেৰিটো আমাৰ যোনটো শিক্ষামূলক ভ্ৰমণটো ন
হয়
এতিয়ালৈকে কাজিৰঙা আৰু তোমাৰ শ্বিলঙৰ মাজত ফিক্স হোৱা নাই নে কি নে ফিক্স হল এটা
এতিয়া চাহঁতে যিখন মিটিং দিছে মিটিঙত আমি চব উপস্থিত থাকিলে গম পাম ফিক্স কৰা নাই এতিয়া ল'ৰা ছোৱালী বিলাকে যিটো জেগাতে বেছিকে যাম বুলি কব সেইটো জেগাতে যাব আউ
সেইটোৱে তোমাৰ মতে কোনটো ভাল হ'ব কোৱাচোন তুমি কাজিৰঙা নে শ্বিলং
মোৰ তে কাজিৰঙাও বেয়া নহয় শ্বিলঙও বেয়া নহয় এতিয়া দুটা জেগাই ভাল কাজিৰঙালে গ'লো এ নেদেখা বস্তু দেখিবলে পাম শ্বিলঙলৈও আজিলে গৈ পোৱা নাই
সেইটোৱে মই এটা মৌ এটা জেগালৈকো গৈ পোৱা নাই সেইকাৰণে ভাবিছো কাজিৰঙালৈ বহুত মন আছে যাব শ্বিলঙলৈও আছে মানে কাজিৰঙাত আৰু কি পুৰা জীৱ জন্তু বিলাক চা চাবলে মন আছে এশিঙিয়া গড় তাৰ পৰা তোমাৰটো হেৰিত ন হাতী পিঠিত উঠি হাত চাফাৰী কৰিবলে জীপছ চাফাৰী দুইটাই কৰিবলৈ ম'ন আছিল। শ্বিলঙটো বহুত ধুনীয়া অ। পুৰা ঠাণ্ডা ঠাণ্ডা হৈ থাকে একদম পুৰা পাহাৰ ধুনীয়া। এতিয়া মানে বহুত কনফিউজ লগাই দিলে নহয় ছাৰ মেইমহতে।
দুটা জেগা ভাল আছিলে এতিয়া যিটোতে চবতে বেছি ভূত হ'ব সেইটোতে চাগে চাৰহতে-
অঁ সেইটোৱে আৰু। এতিয়া ভূতৰ ওপৰতে নিৰ্ভৰ কৰিব লাগিব ভাগ্যত কিবা পৰে।
সেইটোৱেই। তাকে'হে এতিয়া কাইলে কলেজতে গম পাম মিটিঙত কি হয়।
হয় হয়। যদি কাজিৰঙা যদি- চিলেক্ট কৰে চবেই আকৌ নেক্সবাৰ তেতিয়াহ'লে শ্বিলং যাব লাগিব আৰু নহ'লে।
ছাৰহঁতক কব লাগিব নেক্সবাৰ। বোলে এইবাৰ কাজিৰঙা ফিক্স হ'লে নেক্সবাৰ ছাৰহঁতক শ্বিলঙলৈ লৈ যাবলৈ।
সইটোৱে ন নহ'লেতো নিজে হলেও যাম মই মানে যাবলৈ বহুত মন আছে ন ফুৰিবলৈ।
মোৰো মন আছে আমি কেইটাই বন্ধু বন্ধু বিলাকক কন্টেক কৰিম আৰু তাৰপিছত- যদি চবেই যাম বুলি কয় আমি ট্ৰিপ এটা ওলাই দিম নে কি কোৱা।
গোটেই কেইটাই একেলগে কেইটামান মিলি পেলাই ধুনীয়াকে সৰুকে। উমঁ বেছি মানুহ হলেও ভাল নহয় বুজিছানে।
এই বেছি নালাগে চাৰি বা ছয়টা মান হ'লে ভাল আৰু।
ঠিকে আছে তেতিয়া হ'লে। উমঁ খোৱা-বোৱা কৰিলা ন?
খোৱা-বোৱা কৰা নাই খোৱা-বোৱা কৰিবলৈ যাম হে। তুমি কৰিলা?
অ মোৰ মানে খোৱা ভাত খাব মাতি আছে তেতিয়াহ'লে ঠিক আছে তেতিয়াহ'লে।
ঠিক আছে দিয়া, লগ পাম দিয়া।